শুনিছানে?
শুনি আছো।
উম ত ক বৰষুণ এৰিলে নাই?
নাই আজি নেৰিব সপাই
অ ভাল দিছে মানে
আহ কাইলৈ গোটেইখন ঢৌ খৌ পানী হ'ব গুৱাহাটীত
অ আৰু তেনেকে যদি দি থাকিবলৈ হ'ল অথনিৰ পৰা এখন পানী হলেই চাগে।
পানী হলেই ইমান টাইম হবলৈ বাকী নাই
উম
চাগে ক'ৰবাত তেতিয়া মটৰ চটৰ লৈ ঘূৰি ফুৰিছে চাগে
আহ
ইয়াত বৰষুণ দিলে এনেকে এ মানে মানুহ একদম থাকে একদম মটৰলৈ একদম লগৰ লগ ঘু উ
মটৰলৈ
আহ
কি কয় মটৰ
তেনেকে তেলৰ টেঙংকাটো যে তেনেকুৱা চাৰি পাঁচখন আহি যাব একদম পুৰা মটৰ লগাই তাত তেল পানী ভৰাই দিব একদম পুৰা তেংকাই দি ব ব্ৰহ্মপুত্ৰত পেলাই থাকিব
অ
সেইখনে নদ বিদ্যা কৰি থাকে নহবা পাইপ এ যদি ব্ৰহ্মপুত্ৰ ওচৰ হয় আমাৰ এইফালেতো ব্ৰহ্মপুত্ৰৰওচতে একদম ডাঙৰ পাইপ থাকে দিনত পেলাই দিয়ে।
আহ।
গুচি যায় পানীটো তেনেকে আৰু।
উম!
তই মানুহটো আগতে গান-চানৰ কথা দেখোন, একো নুশুনেও, নেপাত‌ই আজিকালি ইমান গানৰ কথা যে তোৰ?
অঁ!
কি কাৰণে?
কি-কি?
ত‌ই দেখোন আগতে গানৰ কথা নোশুনও, নাপাত‌ও দেখোন, তো আজিকালি ইমান গানৰ কথা যে?
নহয় তই বনাইছ এতিয়াটো সেইকাৰণে সুধিছো আৰু।
ত‌ই বোলা আগতে গান নোশুনাই মানুহ
নহয় মই গান শুনো মই মানে গানটো কেতিয়া শুনো মানে, মই যেতিয়া গা ধুবলৈ যাওঁ
হ
তাৰপৰা আৰু মই যেতিয়া শু দিনত।
অহ!
তেতিয়া মানে গানটো লগাই লৈ শুওঁ, তাৰপৰা গা ধোৱাৰ সময়ত গানটো লগাই লওঁ। এনে বাকী সময়ত নোশুনো মানে।
মোৰ চৌবিশ ঘণ্টাই লাগি থাকে।
অহ!
চৌবিশ ঘণ্টাই লাগি থাকে গান।
উম!
আহ সেয়া আকৌ এইটো কি বুলি কয় আমাৰ, জোলে-জোল খুৱাই হেৰি আৰু কি বুলি কয় টো হেৰিয়ে মানে ৰেব শুনে ৰেব।
হা!
হা! হেল্ল'!
কি কৈছ?
জোল খুৱাই বোলো ৰেব শুনে।
অঁ সি ৰেবে শুনে অঁ।
অ ৰে ৰে গানটো লগাই লব লগাই ডিঙিটো ভাঙি থাকিব।
ওমহো
হে তাৰ কাম এইবিলাকেই।
অহ। হেৰি কি আছিলে এইবিলাক, ৰেববিলাক আও বেলেগ আও।
মই কিবা অশান্তি পাওঁ, এই-এইবোৰ গান শুনি অশান্তি পাওঁ কিবা মানে মই
এ সিও সি-সিও বৰ বেলেগ ধৰণৰ গান শুনে আক
অঁ ই এটা অদ্ভুত প্ৰাণী।
অহ। বৰ বেলেগ-বেলেগ গান শুনে ই।
তাকে তাৰ লগতো এতিয়া ত‌ই যে অথনি কৈছিলি মনত পেলাই আছে বুলি যে সেইটো এটা এতিয়াতো অকল তেজেদিয়েই শুনে সেইটোৱে।
অহ
সেইটো তেজেদি বাদে বেলেগ গান নুশুনেই, অকল তেজেদি গানে শুনে।
উম গহপুৰটো?
এ গহপুৰৰটো নহয় আৰু এ আমাৰ তাতো যে আজি আহিছিলে মোৰ ওচলে।
অ-অ-অ সিটো, অ তাতো সি মেইন এক্টৰ।
অহ সি ই তেজেদিয়ে জানে, আজি-আজি কা
একেই হৈ থকা নাই জানো তোৰ লিখিয়া অহ! অহ
এ সি এ আজি মানে আমি এ ভাত খোৱাৰ আগত হেৰি খাই থাকো ন তেতিয়া মানেতো মানে এ গান লগাই থৈছো আও
হম
তাপিছত এই ভাত খোৱা আগত দ হেই এ এ মাংস লিয়ে খাই থাকোন নে
উম
পেছাই গান শুনি আছো আও কি লগাই চাগে কি শেষ বিদাই লগাই দিছে অ মা থাটোয়ে বেয়া হৈ গৈছে এটোজে এনেকি আমা শেষ বিদায়
তাতকে হেৰি নকব লাগিছিল ফাটিবলে
পিতাই কেক বিদাই লগাই দিছে মোৰ মাথাটো বেয়া হৈ গৈছে
উম ইহ সেইটো সময়ত বা সেইটো গান লগাব লাগে নে বাও
অ এই শেষ বিদায় গোৱা ছিংগাৰটো এইটো নতুন চিংগাৰ আকৌ বহুত ধুনীয়া গাই আছ
অ অ
তাৰ গান এটা সেই চুপা চুপিখনতো আছে নহয়
এতিয়া নতুনটো নে
এই যিটো শেষ বিদায় গাইছে ল'ৰাটো এই বিচুত শইকীয়া
এতিয়া তাৰ আৰু কোনটো বাৰ্থডে গানটো নে নে এইটো
এ এই এইটো যে গুঠি ললে গানটো যে চুপা চুপি খনৰ
অহ গুঠিলো অ অ সেইটো পুৰা হিত হিত হৈ আছে এয়া গুঠি ললে অ এই এদিন চাবলৈ যাব যাম আকৌ
এক তাৰিখৰ পিছতে যাব লাগিব
সেইটোৱে বিহু ইয়াত চাবলৈ যাম ৰাতি
নহ
অ ৰাতি আঠটামান বজাত যাম আঠটা বজাত চউটো চামগে
তাকে মইতো এতিয়া ঘূৰি ফুৰিলেও মোৰ কথা নাই
অ
এতিয়া কথা চথা পাতিবলৈও মানুহ নাই এতিয়া মোৰ এইবিলাক
নেযাবি নকৰিবি বুলি ৰাখিবলৈও মানুহ নাই মোৰ এতিয়া কথা চথা পাতিবলৈও মানু্হ নাই এতিয়া মই ঘূৰি ফুৰিলেও কথা নাই
তাৰপা পইচা চইচা লৈ যাম এই পিছলা বু পিছলা গুই এই এ দলঙৰ ওচৰ নতুনকে যে বাহৰ যে এইখন যে আছে যে দোকান খন যে ধাবাখন সেইখন তে সোমাই দিম ইয়াখেলি
তাতে ভাতটো খাই পেলাই গুচি আহিম
অ ভাতটো খাই দিম পানী দিও খাই দিম
আহ ঠাণ্ডা পানী বটল এটা কিনিব লাগে ফিজিং পানী বটল এটা খাই বৈ গুছি আহিব লাগে
বিছ বিছ টকা বেছি
আহ গম পাইছ
উম
চাবগে লাগিব গোট এ চুপাচুপি খন চুপা চুপি খনও এ যিখন প্ৰথমখন আহিছিলে সেইখন মই চালো নহ সেইখন প্ৰথম আহোতে নেই চাইছো ভাল লাগে চাইছ নাই তই
অ এখন চালো ব সেইখন এইখনো চাই লও মজা লাগে
জয়ন্ত চলমা ভালকে একটা আহ এইটো এটা
হ
কাইলে ৰাতিপুৱা ভিতৰত যদি ছোৱালী আহ
ক অ এই চাই সেইখন চোৱা কিটাহে খন্তুলি পাব
অ আৰু এই সেইখনত এ এ এতিয়া চুপা চুপি খন এই দেৱবত আছে ন ন জানো
এই দেৱ দেৱৱত কোনটো জানে নাই এইটো যে আহ মানে এইটো যে এই যে তোৰ যে এক এক্টিং যে কৰে যে মৰম এই মৰমৰ পাকঘৰখনত যে আছে যে
মইপাকঘৰ অ হেৰি এইটো ভাড়াঘৰ
এ নহয় নহয় নহয় নহয় ত তোৰ এই যে ম পাকঘৰ যে এপিচদ খনৰ মানে এইদৰে কি এ আছে যে তুমি মোৰ মই তোমাৰ বুলি যে গান এটা যে আছে যে
বানে দ
এইটো দেৱবতক চিন নাপা নি বিশ্বনাথ চাৰিআলি যে ভালে এক্টিং কৰে
এম দেখিলে চিনি পাম
এই গম পাবিও এইটোত কি বুলি কয় এই যে মাকতে যে যায় যে গৈ পেলাই যে ষ্টিঙৰ বটলটোত যে এইটো কিয় এইটো হেৰি এইটো কিয় এইটো এটা আমাৰ বেগ বুলি যে কয় যে
অ অ পজ পজ অ পজেক পজ অ অ অ এতিয়া পইচা হোটেলত দেখাই আহিলে আহ
সি সি আছে নাই জানো চুপা চুপিখনত সি মানে ফাৰ্ষ্ট খনতআছিলে
সি সি নাই সি নাই
হু অ সি তাক ভাল লাগে সি ভাল কাম কৰি আছে
অ
সি যে এনেকে যে ফোনত যে কথা পাতি যে তাকে যে অ মেম হ'ব দিয়ক অ বোলে এ চুমাৰতে গৈতিয়া অ চই মেম গুচি গ'ল বোলে
হুম হুম অ বুজি লো ই আ আৰু এটা আছে হেৰি এই কোলাকে যে এটা যে আছে যে এইটো নতুনকে আহিছো বা সেইটো সি সি মজা কৰে সি অ তিনিটাই অ তিনিটা আহ ই বটৰ হেই গ দিয় হ ভিডিঅ গৰা
এ চাইছো মই পাইছোসেই কেইটা চাই থাকো এইটো ভাল লাগে এইফালে এইটো আহিৰণ শৰ্মা যে তাৰ কথা কেইটা শুনি মই বে বহুত হাঁহি হল
অ হু
ই যে এনেকুৱা তেনেক কথা কৈ দি মোৰ বহুত হাঁহিতে তাৰ কথা শুননি
অহ
সি বহুত ডেঞ্জাৰ ডেঞ্জাৰ কথা কৈ দে ভয় লগা বয় লগা ভাগ লাগি যায় ইয়াৰ কথা শুনিলে মই আগতে এ এতিয়াও শুনি থাকো। চাওঁ ইহঁতৰ
এ এনেকা চব চবৰ ভালৰ চাই ভাল নালাগে কেইটামানো আছে সকেইটা চাই লৈ বৰ মজা লাগে।
কিহ এই অ এতিয়া এইকেইটাই আকৌ নতুনকে বনাই নতুন কৈ কিবা ঊনত্ৰিশ কোটি নে কি বুলি যে।
অ এই সেইখন যে এইখন কোন আছিলে ৰাঘৱ খন যে।
অ
ৰাঘৱ সেইখন আহিলে নাই বাও।
আহিলে।
এই হেৰি যে আছে যে আৰু কোন আছে। আহ নাম কিবা এটা আছিল তা ভাগৰ নামটো।
ৰবি শৰ্মা।
অ মাজা আছে বে।
উ আহিলে মই গানো শুনি মেলি আজৰি কৰিলো। আজি এবছৰ মান আগতে এবছৰ মান হল সেইখন অহা আ
তাকে মই সেইদিনা ভিডিঅ' এটা পাইছিলো মানে মানে স্তৰী টাইপ।
অ নাই আহিলে ইমান দিন নাই। বহুতে চাইয়ে এদাই কৰিলে সেইখন।
নাই অহা নিচিনা লাগেছে সেইটো কাৰণে শুধিলো।
মই আজিলৈকে হলত গৈ পেলাই চাই পোৱা গে নাই আকৌ।
অ হল পৰা চাইছোঁ বাও কেইখন মান।
মই আজিলৈকে চাই পোৱা নাই।
নাই পত চাই ভাল নালাগে।
এ নাইপতটো সৰু বোলে মানুহে কৈ থকা-
ন এ সৰু আৰু কাষত বি চালে অ কাষত বহি চাই লৈ একেবাৰে ভাল নালাগে ত ৰাউণ্ড নহয় জানো অ।
বচটোটো গোল
গোলকে অ সেইকাৰণে বেয়া অলপ যদি সি সিহঁতি সমান কে বনোৱা হলে চিধা কে বনোৱা হলে চাই ঠিক
এই বস্তুটো যে সিহঁতি মানে যিটো নাম দি যে খুলিছে যে সেই নামটোতো এই বস্তুটোতো চৰকাৰীহে গম পাও নাপাওঁ চৰকাৰ ফালৰ পৰাহে দিয়ে পইচা।
অ চৰকাৰী অ।
চৰকাৰৰ ফালৰ পৰাহে আহে পইচা। তই মাহে মাহে পইচা দি থাকিব লাগিব ভাড়া নিচিনাকে।
ইনেই এ মানে দেখিবলে ভাল লগাই। বাহিৰত এতিয়া ভিতৰটো ইমান চিট নাই নহয়।
গম পাইছো গম পাইছো মই শুনিছো।
ৰৈ ৰৈ বিনালেখন ত আৰ আমি চাবলৈ যাওঁতে বাকীবিলাক চকীত বহাই আছে।
হ এ সেইখনতো বহুত চলিলে সেইখন মানুহে আকৌ এবাৰে চলায় আকৌ দুবাৰ কোনেও নেচালে। অ মানে সঁচা। সঁচা কথাই এটাই যে মানে মানুহে জুবিন দাৰ কাৰণে চাবলৈ গৈছে কিন্তু চিনেমাখন একো ভাল নহয়।
চিনেমাখন একো ভাল নহয় অ, একো আগ গুই নাই।
অকল আও গান। গাই আৰু সেইটোকে হৈ থাকে আৰু সেইখনে আও।
আৰু অকমান বেয়া লাগিল সাগৰত। সাগৰত ফুৰিবলৈ যাওঁতে সেইখনণত অলপ বেয়া লাগে আৰু।
এই আচ আচ্চৰ্য যে আহি বচায়হি।
অ আচ্চুৰ্য আহিলো বচাহি তাৰপা আৰু হেৰি ক নো